শুনিছা নে?
অ', অ', শুনিছো কোৱা?
কি কৰি আছা?
মই এনে আছিলো ৰবা বহি এনেই একো কাম চাম হ'ল আৰ। তুমি কি কৰিছা?
ময়ো এনেই আছোঁ ৰ'বা বাকী চাহ খালা?
অ, খালো ৰ'বা তুমি খালা?
মই খোৱা নাই ৰ'বা বৰ্তমান।
অ, হয় নেকি কেতিয়া খাবা?
উম, খাম ৰ'বা অলপ দেৰিকে বাকী খবৰ ভালে আছানে?
উম-উম আছো দিয়া তুমি?
ময়ো আছো দিয়া ভালে, বাকী ঘৰৰ ফালে ভালে আছে?
অ, ঘৰতো ভাল তোমালোকৰ?
উম, আছে -আছে দিয়া ভালে, বাকী কলেজ গৈ আছে নে বন্ধ দিছে?
কলেজ বন্ধ ৰবা এতিয়া আমাৰ তোমালোকৰ এনে বন্ধ দিছে ন' গৰমৰ বন্ধ?
আমাৰো দিছে ৰ'বা বন্ধ বাকি ফুৰিব গৈছা নে ক'ৰবাত?
ফুৰিব এতিয়ালৈকে যোৱা নাই ভাবিছোঁ আৰু যাও ক'বাত মানে এনে অকমান ওলাই যাম মামাহঁতৰ ফালে নহয় আৰু লগৰ বোৰৰ লগতো।
অ, উম, ময়ো যোৱা নাই ৰ'বা যাম বুলি ভাবিহে আছোঁ।
অ, হয় নেকি যাবা-যাবা এইকেইদিন মানে যায় এইসিনিহেন সময়ত বহুত ভাল লাগে দিয়া।
উম, ভাল লাগে, বাকী কিবা কামত ব্যস্ত আছা নেকি তুমি?
নাই এল এনে বহি আছিলোঁ কোৱা?
অ, নাই একচুলি মানে আজি মই ঘৰুৱা ৰন্ধনৰ ওপৰত মানে অলমান আলোচনা কৰিব খুজিছিলোঁ আৰু কথা পাতিব খুজিছিলোঁ।
অ, হয় নেকি? পাৰি -পাৰি ঘৰুৱা ৰন্ধনটোতো সকলোৰে প্ৰিয়ই দিয়াচোন।
উম, পিছে তোমাৰ একদম মানে প্ৰিয় খাদ্য কি মানে?
প্ৰিয় খাদ্য অ, মানে সেনেকুৱা ক'ব গ'লে এবিধ বুলি ক'ব নোৱাৰিয়ে দিয়া আমাৰ অসমীয়া খাদ্যত যিহেতু বহুত খিনি আছে বহু বস্তু আছে দিয়াচোন কৈ শেষ কৰিব নোৱাৰি এবাৰ তেনেকৈ মানে ধৰা এনেকৈ মানে বিভিন্ন ধৰণৰ আছে মাটিমাহৰ দালি বা ৰহৰ দালি এতিয়া টেঙাই মাছে তাৰ পিছত আৰ মানে অ, এইটো ভেদাইলতা ন' মানিমুনি এই সকলোবোৰ ভাল লাগে কিন্তু মই বেছিকৈ মানে আলু পিটিকা, পান দিয়া ভাত টো যে ৰাতিপুৱাই আমি খাওঁ সেইটো বহুত ভাল পাওঁ আৰু অ, মাছ টেঙাৰে বনালে সেইটোও ভাল পাও তুমি কি ভাল পোৱা পিছে?
ময়ো আৰু এনেকে মানে বহুত মানে সকলো মানে সকলো মানে আঞ্জাই ভাল পাওঁ এবিধ বুলি ক'ব নোৱাৰো দিয়াচোন আৰু নে কি তুমি ঠিকে কৈছা আৰু পানী দিয়া ভাত ভাতটো খাই ভাল লাগে, তেতিয়া পেটটো মানে পেটটোও ঠাণ্ডা হৈ থাকে দিয়াচোন গৰমৰ দিনত বেছি বেছিকে খাই ভাল লাগে আৰু সেনেকে সেনেকে আমি মানে ঘৰুৱা ৰন্ধনবোৰ খালে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় দিয়াচোন
হয় ঠিকে কৈছা দিয়াচোন আচলতে মানে এনেকুৱা ঘৰুৱা ৰন্ধনখিনি অ' মানে উম খালে আমাৰ স্বাস্থ্যতো বহুত ভালে থাকে বা আমি যদি বিচাৰো আমি আমাৰ শৰীৰটোক ভালদৰে চোৱা চিত চোৱা- চিতা কৰিব যদি বিচাৰো মানে একো বেমাৰ আজাৰ নোহোৱাকে তেন্তে আমি ঘৰুৱা ৰন্ধনে আচলতে মানে খাব লাগে বা ব্যৱহাৰ কৰিব লাগে।
হয় তুমি ঠিকে কৈছা আৰু ঘৰৰ খাদ্যত আমি তেল, মছলা, নিমখ আমাৰ নিজৰ ইচ্ছামতে দিব পাৰো ন' সেই মানে তেতিয়া আমি পুষ্টিকৰ খাদ্য মানে খাব পাৰোঁ আৰু-আৰু পইচাও আমাৰ মানে বাচি বাচি যায় যেনেকে আমি মানে বাহিৰত যে এনেকে হোটেল বা জমেট'তকৈ আমি ঘৰত পাঁচ গুণ কমতে মানে খাব পাৰোঁ দিয়াচোন। খাদ্য খিনি ঘৰত আনি আৰু পৰিয়ালৰ লগত খাব পাৰোঁ আমি ঘৰত। ঘৰুৱা খাদ্য যেনেকে মা-দেউতাৰ লগত তেতিয়া আমাৰ নিজৰে ভাল লাগে আৰু খাই পেলাই।
অ' ঠিকে কৈছা দিয়াচোন আমি পৰিয়ালৰ লগত যদি এ এনেদৰে বহি পেলাই ধুনীয়াকে ধুনীয়াকে এসাজ খাওঁ তাকো ইমান মানে সেই থকা পুষ্টি থকা বস্তু ইমান এনে আমাৰ শৰীৰটোৰ বাবে ভাল বস্তু বিলাক যদি আমি এনেদৰে খাওঁ তেন্তে আমাৰ শৰীৰটোৰ বাবে বহুখিনি মানে ভাল আৰু-আৰু বা আমি একো বেমাৰ আজাৰ নোহোৱাকৈ থাকিব পাৰোঁ একো মানে অসুবিধা নহয় আমাৰ ন'।
চাহ আৰু পিঠা, লাডু, খাৰ, মাছৰ টেঙা এইবোৰতো অসমীয়া ৰন্ধন ৰন্ধন হয় ন' এইবোৰ বনালে আমাৰ পৰম্পৰাও জীয়াই থাকে
হয় তুমি ঠিকেই কৈছা। ধৰা এতিয়া খাৰৰ আঞ্জাই হওক বা এনেকুৱা সেই কি বুলি কয় এইটো কল পচলা হওক এইটো এ কচু হওক ইমান মানে ভাল লাগে ন' এইবিলাক খাই বা আমাৰ অসমীয়া সমাজত সেইবিলাক গুৰৰ গৰুত ত বহুত বেছি আছে দিয়াচোন।
উম আৰু মানে গৰমত যে আমি টেঙা পানী খাওঁ শীতত মানে পিঠাগুড়ি বনাও সেইবোৰ আমাৰ ঘৰুৱা ৰন্ধনে ৰন্ধনৰ ফলতে আমি মানে আমাৰ স্বাস্থ্যও ভালে থাকে দিয়াচোন। আজিকালি সকলোবোৰ মানুহ ব্যস্ত যে যেনেকে ফাষ্ট ফুড খোৱাত, মেগী খোৱাত পিজ্জা খোৱাত। ইয়াত কিন্তু একো পুষ্টি নাথাকে আৰু ৰোগহে হয় বহুতো চেনি, ময়দা, তেল বেছি এইবোৰ দিয়া মানে বেছিকে দিয়া ন' চ' এইবোৰৰ ফলত ডায়েবেটিছো হয় বহুতো ৰোগ হয়।
উম ঠিকে কৈছা দেই এইবোৰৰ ফলত মানে বহুত ৰোগ হয়তো, আমি যিমান পাৰোঁ এইবিলাক এ মানে এৰি চলিব লাগে যাতে আমাৰ স্বাস্থ্যটো ভালে থাকে আৰু মই ভাবো আমি নিজৰ স্বাস্থ্যৰ কাৰণে যিমান খিনি কৰোঁৱেটো আমি অকমান সাৱধান হয়, আমাৰ খোৱা লোৱা খিনিতো আমি অকমান ৰক তক কৰিব লাগিব, নহ'লে বা আমাৰ স্বাস্থ্যটো সদায় এনেদৰে বেয়াই হৈ থাকিব আৰু আমি বিভিন্ন ধৰণৰ বেমাৰত পৰি আমাৰ পইচা বিলাকহে যাই থাকিব ন'?
হয় তুমি ঠিকে কৈছা আৰু ৰান্ধনীয়ে মানে আমি নিজে বনোৱা এটা বনোৱাটো এটা কলা। আমি নিজে বনালে চাবাচোন কিমান শান্তি লাগে আৰু খাইও ভাল লাগে। আৰু আমাৰ মানে আমি যিবোৰ মানে বস্তু বনাওঁ সেইবোৰ আমি তেল মছলা বেছিকে নিদিওঁ পৰিমাণ মতে দিওঁ। তেনেকে আমাৰ মানে-মানে আমাৰ শৰীৰটোও সুস্থ থাকে আৰু আমাৰ বেমাৰ আজাৰো নহয়।
উম ঠিকেই হৈছে আচলতে মানে আৰু আমি বহুত পৰিস্কাৰকৈ বনাও ন এতিয়া ঘৰত এতিয়া বাহিৰত হ'লে আমাৰ মানে কেনেকুৱা বনাই বা বহুত দিনত তেল চেল থাকি যায় যে সেইবিলাকতহে বনাই দিয়ে ন। আমাক ইমান তো ভালদৰে বনাই নিদিব কোনোৱেও মানে নিজৰ লাভটোৱে চাব ন দোকানীবোৰেও। ত' সেইটো কাৰণে আমি যিমান পাৰোঁ বাহিৰা বস্তুবোৰ এ এৰি চলিব লাগে, আচলতে সেই টো আমাৰ নিজৰ শৰীৰৰ কাৰণে ভাল বা আমি সু স্বাস্থ্যৱান হৈ থাকিবলৈ হ'লে মানে এইবিলাক এৰিবই লাগিব।
হয় তুমি ঠিকেই কৈছা আৰু আমাৰ বাহিৰত যোনবোৰ বস্তু আমি খাওঁ সেইবোৰত তুমি ঠিকে কৈছা তেল মছলা কিমান দিনৰ পৰা মানে থাকে আমিতো নাজানো। তেওঁলোকেটো আমাৰ মানে স্বাস্থ্যৰ কথা নাভাবে তেওঁলোকৰ লাভৰ কথাটোয়ে ভাবি লগতে আমি খাওঁ তেনেকে আমাৰ মানে শৰীৰত তো মানে মানে বেমাৰ হয় আৰু আমাৰ পু টিও আমি লাভ নকৰোঁ, সেয়ে আমি যিমান পাৰোঁ ঘৰত বনোৱা খাদ্যয় খাব লাগে পুষ্টি কৰ খাদ্য উম দাইলে হওঁক বা মোচ মানে টেঙাৰ আঞ্জাই হওঁক বা খাৰে হওঁক সেইবোৰ খালে আমাৰ দেহৰো মানে মানে গঠনটো আৰু বৃদ্ধি হয় শক্তিও পাওঁ আমি আৰু আমাৰ বেমাৰ আজাৰো কম হয়।
অ হয় সেইটোয়ে মানে বিভিন্ন ধৰণৰ এতিয়া মানে আমাৰ চাবাচোন খাৰ চাৰ যে আছে আমাৰ সেইবিলাক খালে আমাৰ বহুত পাল আৰু কলা গছুতো যোনটো আছে সেইটো কাৰণে আমাৰ মানে সেইটো আমাৰ কি তেজৰ কাৰণে ভাল মানে হিম গ্লোমেইনৰ কাৰণে বহুত ভাল দিয়াছোন ত আমি সেইবোৰ যিমান পাৰো আমি ব্যৱহাৰ কৰিব লাগে সেইবোৰ আমি খাব লাগে। এনেকুৱা নহয় যে আমি অকল ফাষ্ট ফুড খাই থাকিম, আচলতে ফাষ্ট ফুডে আমাক একো নিদিয়ে অকণমান সময়ৰ মুখৰ সোৱাদটো দিয়ে বাকী একো নিদিয়ে ন এনেই এনে আমাৰ বেমাৰ আজাৰ বোৰ হে বেছি হয়, তাতকৈ আমি সেইবোৰ বাৰু এ মানে এৰি চলিব লাগে বা আমি নাখাব লাগে কিন্তু আজি আজিকালি ল'ৰা ছোৱালী বা মানুহে নুবুজে ন
হয় তুমি ঠিকে কৈছা আৰু আজিকালি মানুহে মানে ফাষ্টফুড মেগী পা তাই এইবোৰ খায় সময় বচাব খোজে। কিন্তু সময় বছোৱাৰ মানে পৰিৱৰ্তন সিহঁতৰ মানে একো পুষ্টিকো পুষ্টিও লাভ নকৰে, আৰু সিহঁতৰ বহুত ৰোগ হয় আজিকালি সকলো মানুহে ফাষ্ট ফুড খুৱাতে মানে মানে বেছিকে মানে ঢাপলি মেলে আৰু, আৰু চাবাচোন আমাৰ যদি আমি বাহিৰত এপেলেট ভাতো খাওঁ, তেনেহলে আমাৰ কিমান পইচা যায়। কিন্তু সেই প্লেট ভাতৰ পইচাৰে আমি ঘৰত চাৰিজন মানুহে খাব পাৰোঁ চাবাচোন তুমি। কিমান পইচাৰ ৰাহিও হয় আমাৰ আৰু আৰু আমাৰ দেহৰো গঠন মানে শক্তি লাভ কৰোঁ আমি ঘৰুৱা খাদ্যৰ পৰা।
উম সেইটোৱে। কেতিয়াবা উপায় নাপাই খোৱাতো মই নকওঁ যে বেয়া কেতিয়াবা এনেকুৱা বিপদ হৈ যাব পাৰে বা কৰ'বাত গ'লে বহুত ভোক লাগিব পাৰে সেইখিনি সময়ত খাব পাৰে। কিন্তু এনেকুৱা নহয় যে আমি সকলো সময়তে খাই থাকিম ন?
অঁ সেইটো নহয় আৰু সকলোৱে মানে কেতিয়াবা খাব মন গ'লে সেইটো বেলেগ কথা কিন্তু দে সদায় খাব নালাগে আৰু যিমান পাৰোঁ আমি ঘৰতে খাব লাগে আৰু। ভালকে চাফ চিকুন পৰিস্কাৰ কৰি পেলাই আৰু মানে আমি নিজে যেনেকে বনাও তেনেকেটো হো হোটেলত নবনাই ন কেনে চাফে চাফাকে বনাই নে পৰিস্কাৰকে বনাই আমিটো নাজানো। সেয়ে আমি ঘৰতে খাব লাগে দিয়াচোন মই মানে ঘৰত খোৱাটোয়ে মানে বেষ্ট বুলি ভাবোঁ আৰু।
উম সেইটোৱে ময়ো সেইটোৱে ভাবোঁ কাৰণ ঘৰৰ যোনবিলাক আমাৰ খাদ্য আছে সেইবিলাক আমাৰ মাহঁতে যোনবিলাক বহুত ধুনীয়াকৈ বনাই আচলতে আৰু সেই বস্তুবোৰ ইমান মানে সোৱাদ হয় বাহিৰা বস্তু বোৰে এইটোৰ লগত তুলনা কৰিবই নোৱাৰি আমাৰ।
উম একেবাৰে আৰু বাহিৰা বস্তুবোৰত কেৱল মছলা আৰু তেল হে দিয়ে তাতেটো একো নিদিয়ে ন? আমাৰ পুষ্টি লাভ কৰা বস্তুতোতে একোৱে নাথাকে কিন্তু আমাৰ ঘৰত চাবা খাৰ বনালে', খাৰত কিমান পুষ্টি থাকে', এতিয়া আমাৰ, মানে দেহৰ কিমান ৰোগ মানে কটা যায় আৰু মানে ভালো লাগে', খাই পেলাই বহুত মানে টেষ্টিও লাগে দিয়াচোন খাই ঘৰত বস্তু বনাই মানে ঘৰত বনালে আৰু', আৰু টেঙা', আৰু আমি মানে বাহিৰৰ বস্তুতকে আমাৰ ঘৰৰ বস্তুত বহুত পুষ্টি আছে', ঘৰুৱাবোৰে',
অ', ঠিকেই কৈছে আচলতে বাহিৰা বস্তুত আমাৰ ইমান খিনি পুষ্টি বা ইমান খিনি', আমাৰ মানে সকলোবিলাক প্ৰটিনে হওঁক বা যিয়ে হওঁক, বাহিৰা বস্তুত ইমান খিনি নাই যিমান আমাৰ', ঘৰুৱা বস্তুত আছে আৰু আমাৰ, মানে অসমীয়া খাদ্য যিহেতু আমি অসমীয়া', আমি আমাৰ অসমীয়া খাদ্যবোৰ এৰি এনেকুৱা', বাহিৰা বস্তু বোৰ ইমান গুৰুত্ব দিব নালাগে তেতিয়া সেইটো আমাৰ', মানে জাতিটোকো মানে অকমান হেই কৰা টাইপ হয় ত' আমি সেইবিলাক সকলোবোৰ এৰি চলিব লাগে আ', আচলতে যিমান খিনি পাৰোঁ ন',
অ', কিছুমান আৰু ল'ৰা - ছোৱালী আছে ধৰি লওঁ ৰাতি লাগিলে পঢ়ি থাক', সিহঁতে যাই পেলাই মেগী বনাই খাই লৈ, সেনেকে একচুৱেলি খাব নালাগে কাৰণ মেগীটো মানে', ময়দা এইটো আমাৰ মানে দেহৰ কাৰণে বহুত মানে', মানে ৰোগী হয় সেইটো আৰু তেনেকে আমি মেগী', এই ভোক লাগিলে কিবা মানে ফল, ফলে হওঁক বা কিবা বেলেগে হওঁক সেনেকে কেনেকে খাব লাগে আৰু', ঠিক আছে দিয়া তুমি মই কথা পাতি ভাল লাগিলে আজি',
অ', - অ', ঠিক আছে দিয়া আজি ৰাখিছোঁ নহ'লে',
অ', - অ', দিয়া ঠিক আছে দিয়া।